অ', কি খবৰ?
ভাল, ভাল তোমাৰ?
আছো
ওহম্ কি কৰি আছা
এনেই বহি আছো ঘূৰি ফুৰি আহিলো এতিয়া
উম উম হম
ভ ন
মই ভাবিছিলো
কি
যে আজি তোমাক মই অসমীয়া কিছুমান থলুৱা খাদ্যৰ বিষয়ে কম
আচ্ছা কোৱাহ কোৱাহ কোৱাহ
হি তুমিটোতো মানে মাছ-মাংস একো নোখোৱাই, তুমিনো জানি কি কৰিবা।
নাই জানি জানিবতো লাগে অসমীয়া বিষয়ে জানিব লাগিব মানে। মোৰ ভিণ্ডবোৰ - ভিণ্ডবোৰতো অসমীয়াই ন। দুট-দুটা আছে, অসমীয়াই আৰু।
সেই কাৰণে মই ভাবিছো যে তোমাৰ বাতোটো এতিয়া অসমীয়া মানুহলৈ বেয়া হ'ব ন।
হয়।
অসমীয়া হিচাপত বনাবও লাগিব।
তাকে অসমীয়া হিচাপত বনাব লাগিব।
সেইকাৰণে মই ভাবিছো তোমাক মই কেইটামান অসমীয়া মানুহৰ ৰেচিপি শিক কাম তুমি তোমাৰ বাক সেইকেইটা কৈ দিবা।
ঠিক আছে।
অহ ',
কোৱা - কোৱা জল্দি কোৱা উম,
প্ৰথমতে সিকিম আজি কলডিলৰ লগত পাৰ মাংসৰ জালুকীয়া
অহ, আচ্ছা।
উম, এই খাদ্যটো আমি
ওম,
ৰক্তচাপ হলে মানে ইংলিছত ক'বলৈ গ'লে ল ব্লাড প্ৰেছাৰ হ'লে আমি খাও।
উম,
কলডিলটো মানে ল' ব্লাড প্ৰেছাৰত বহুত ভাল খালে।
অ, জানো - জানো।
অ, সেই কলডিলৰ লগত মানে আমি পাৰ মাংসৰ এটা জালুক দি খাদ্য এটা বনাও মানে। মাংস বনাও সেই, বত-সেই খাদ্যটো খালে মানে
অ - অ।
নিম্ন ৰক্তচাপত বহুত পৰিমানে সুস্থ থাকিব পাৰি।
আচ্ছা
অ ৰ'বা দেই ৰবা এক চেকেণ্ড উম। তুমি তোমালোকৰ তেনেকুৱা কিবা বনাইনে।
তেনেকুৱা মানে আমাৰ হেৰি বনাই অ, আমিতো মাৰুৱাৰী ন। আমাৰ আমিটো মাৰৱাৰি ন।
হয়- হয়।
আমাৰ হেৰি মান দালবাতি চুৰমা।
মানে মই কিবা এনেকুৱা উম'। ধৰা অলপ খালে যাতে শৰীৰটো সুস্থ থাকে খালে যাতে মানে শক্তি পোৱা যায়, এনেকুৱা কিছু খাদ্যৰ কথা সুধিছো মানে অলপ মানে সুস্বাদু, সুস্বাস্থ্য বনাব পৰা খাদ্যৰ কথা।
তেনেকুৱা অ' নাই, তেনেকুৱা একো নাই আমাৰ তেনেকুৱা চুৰমাটো ভাল বাৰু খোৱাৰ কাৰণে
মানে কি জানা সকলো টাইমত মানে মচলা। জলাজাতীয় খাদ্য খোৱাতটোও তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইকাৰণে আমি সদায় মানে অ' অলপ কেতিয়াবা কেতিয়াবা কেতিয়াবা হ'লেও মানে অকমান এ আজৰি সময় লৈ আমি মানে নিজৰ স্বাস্থ্যৰ ওপৰতো ধ্যান দিব লাগে ন'।
তাকে ধ্যান দিব লাগে।
উম'।
যোনে ধ্যান নিদিয়ে ইহঁতৰ বেমাৰো হয় ন'।
উম' বহুত বেমাৰে ঠাই পায় মানে নিজৰ শৰীৰটোত। তেনেকে মানে আমি, আমি কি কৰো কলডিল আৰু পাৰ মাংস য'ত আমি মচলা মানে ব্যৱহাৰ নকৰো। দোকানৰ কোনো ধৰণৰ ম সলাই ব্যৱহাৰ নকৰ' আমি প্ৰথমতে কলডিলটো বাৰীৰ পৰা কাটি আনি কলডিলটো গুচাই তাক মানে সৰু-সৰু-সৰু সৰুকে কটা হয়। মিহি মিহিকে কথা হয় কলদিলটো হা কলডিলটো তেনেকে কাটি লৈ পেলাই আমি মানে ভাজো মানে। তেল অলপ দি কলডিলটো ভাজি থকা হয় তাৰ লগতে মানে পাৰ কাটি লৈ সৰু-সৰু পাৰ মাংসটো তো বহুত সৰু থাকে।
হা-হা।
সৰু-সৰুকে পাৰ মাংসটো কাটি তাতে মানে কলডিলৰ লগতে পাৰ মাংস দি নিমখ, হালধি, আদা, নহৰু আৰু মানে ঘৰতে জিৰা পিচি লোৱা হয়। গোটা জিৰা যে তাতে পিচি মানে মছলা এটা তৈয়াৰ কৰি তাত দিয়া হয়। তাৰ পিছত সেইটো মানে ঢাকনি মাৰি, মাৰি মানে এনেকে ভাজোতে-ভাজোতে-ভাজোতে। ভাজোতে ভাজোতে একে অলপ আধা ভজা হোৱাৰ পিছত তাতে মানে জালুকৰ গুড়া দিয়া হয়।
আচ্ছা।
উম' সেইটোকে মানে পাৰমা জালুকীয়া বুলি কয় আৰু তাতে মানে পানী দি লৈ পেলাই অকমান অ' পনিয়াকে বনোৱা হয় যাতে সেই ৰস খিনি খালে গাত মানে বল আহে।
আচ্ছা।
কিন্তু উ উচ্চ ৰক্তত চাপ থকা ব্যক্তিসকলে মানে এই খাদ্য খাব নোৱাৰে কাৰণ তেওঁলোকৰ মানে বেছি হৈ যাব ব্লাড প্ৰে চাৰটো।
আচ্ছা।
উম। আৰু মানে আমি তেনেকে পইতা ভাত বুজি পোৱা?
অ পইতা ভাত মানে শুনিছো, খাই পোৱা নাই।
আমাৰ অসমত এটা মানে জনপ্ৰিয় খাদ্য হৈছে পইতা পইতা ভাতৰ লগত গৰৈ মাছৰ পোৰা।
আত্চ্ছা।
মইতো বাৰু গৰৈ মাছ নাখাওঁ কিন্তু মানে সেই পইতা ভাত খিনি কেনেকে বনাই জানানে? গোটেই ৰাতিটো মানে এ থাকি যোৱা ভাতখিনি পানীত তিয়াই থয়। দিনলে ঢাকি মেলি থৈ দিয়ে তাছত ৰাতিপুৱা উঠি সেই পানীত তিয়াই থোৱা ভাতখিনিৰ লগত মানে আলু পিটিকা গৰৈ মাছ দুটামান পিটি পুৰি মেলি পিটিকা কৰি তাতে পিঁয়াজ আৰু নিমখ জলকীয়া তাতে অলপ মিঠাতেল দি মেলি এনেকে পিটিকা বনাই।
আত্চ্ছা।
বিভিন্ন ধৰণৰ পিটিকাবোৰ বনোৱা হয় যেনেকে আমাৰ অসমত ভাত কেৰেলাৰ পিটিকা খায়, পটলৰ পিটিকা খায়, মাছৰ পিটিকা খায়, আলুৰ পিটিকাটো চলিয়ে আহি আছে।
উম হয়।
বিভিন্ন ধৰণৰ পিতিকা বনাই তেনেকে মানে সেই পিটিকা বিলাকৰ লগ গত ভাতটো খোৱা হয়।
আচ্ছা।
উম আমাৰ অসমত মানে বিশেষকে ক'বলে গ'লে আলু পিতিকা দালি ভাত মানে, সকলো মানুহৰে মানে প্ৰিয়।
অ তাকে শুনিছো বাৰু আচ্ছা মই এই হেৰি যে কি বুলি কয় জলপান যে জলপানৰ বিষয়ে কিবা কব পাৰিবা নেকি।
অ অসমীয়া জলপান কিমান ধৰণৰ আছে ন বৰা, চাউল, কোমল চাউল তাৰ পিছত আকৌ সান্দহ গুৰি কৰাই গুৰি এনেকে কৰি লৈ পিনে মানে বহুত পিঠা গুৰিৰ জলপান খায়। মানুহে মানে চাউলটো গুড়া কৰি পিঠাগুৰি বনাই। পিঠাগুৰিটো অ ভাজি লয় অলপ, ভাজি মেলি তাতে গাখীৰ ঢালে, গাখীৰ দি চেনি দিয়ে। কিছুমানে গুডুৰ দিয়ে কল সানি মেলি এনেকে জলপান খায়। আৰু মানে কোমল চাউল বুলি যোনটো অ কোমল চাউল বুলি যোনটোক কয় সেইটো মানে সিজাই সিজাই লয় তাৰপিছত ভাতৰ নিচিন নহয় যে ৰাতি মানি গাখীৰ ঢালি খায়।
আচ্ছা
আৰু অসম বেছিকে মানে জলপান বিলাকৰ লগত গুুৰ খোৱা হয় গুৰ আৰু।
হয় হয় অ মই মই খাই পাইছো বাৰু কিন্তু কেনেক কে বনাই এইটো নাজানো।
অ অ সেইখিনি জলপানৰ বাহিৰেও চিৰা মুৰি খিনি আছে।
আচ্ছা
উম সেইখিনিতো খাই চাই চাই খাই চাই চাই চাগে ন। মানে চিৰা দৈ, মুড়ি গাখীৰৰ লগত খাই দৈৰ লগতো খাই কিছুমানে।
খাই পাইছোঁ পাইছোঁ
উ আৰু মানে বেছিকে অসমত চেনীটো মানে, জলপানত ব্যৱহাৰ কৰা নহয় জলপান খাওঁতে মানে। গুৰটোৱে ব্যৱহাৰ কৰা হয়।
পেৰি মেলি গুৰটোতো ঘৰতে বনোৱা হয় অ অ চেনিতকে মানে গুৰটো অকমান আহ মানে স্বাস্থ্যৰ কাৰণে ভাল
আচ্ছা মই মই ভাবা নাছিলো যে তোমালোকৰ ঘৰতে গুৰ মানে গুৰ টো বনাই বুলি
অ অ মানে তাত মেচিন থাকে কুঁহিয়াৰ ৰসৰ পৰা গুুৰ বনোৱা
আতচ্ছা
উম
উম ভালে চোন
ভাল ভাল
অ কাৰণ আ দোকানৰ পৰা কিনি আনাত বোৰত চাগে কিমান কিমান কেমিকেল দিয়ে চাগে। ঠিকানা নাই
গুৰ গুৰুটো মানে ঘৰত পেৰা গুৰটো
উম হয়।
উম বহুত পঢ়ে মানে ভাল
আচ্ছা তাকে আৰু কোৱা আচ্ছা এই হেৰি পিঠাটো যে বগা বগা যে থাকে যে তাৰ ভিতৰত যে নাৰিকল দিয়ে। আৰু তিলে দিওঁ যে বনাব পাৰি যাতে এইটো কোনটো পিঠা বুলি কয়।
এইটো আমাৰ পানে উম হেঁচা পিঠা বুলি কয় নিকি
হয় নেকি মানে খাই ভাল লাগে মই মানে চাহৰ লগত মানে বহুত ভাল পাও খাই কেনে এইটো
নাৰিকলৰটো ভাল পোৱা নে নে তিলৰটো ভাল পোৱা
দুই দুইটাই-দুইটাই।
মোৰ আকৌ সকলোতকে ভাল লাগে নাৰিকলৰ
অ হয় মোৰ মোৰতো দুইটাই ভাল লাগে
উম, উম, আৰু তেলপিঠাটো খাই ভাল লাগেনে
অ', তেল পিঠাটো খাই ভাল লাগে এই কোমল, যোনটো কোমল-কোমল থাকে যে সৰু-সৰু যে। তেল পিঠাটো যে মানে কিছুমানে কিছুমানৰ টান হৈ যায় কিছুমানৰটো কোমল থাকে, এই কোমলটো-কোমলটো খাই কিনে ভাল লাগে
ঠিকে আছে আমি এয়া কথ কথা পিছত পাতিম কেতিয়াবা
ঠিক ঠিক আছে দিয়া পিছত পাতিম দিয়া হয় হু দিয়া